আজি ঘৰৰ বিষয়ে কথা পাতো।
অ', ঠিক আছে কোৱা।
এনে, তুমি আ, কেনেকুৱা টাইপত ঘৰত থাকা, থাকা বৰ্তমান?
মই এনেই মানে এনেকুৱা নহয়, নৰ্মেল ঘৰ যেনেকুৱা আচাম টাইপৰ ঘৰতে থাকোঁ। আৰু তুমি?
অ', মোৰো অসম টাইপৰে ঘৰ। বৰ্তমান আম ঘৰত তেনেকুৱা একো নাই। অ', তুমি এনে, কেনেকুৱা টাইপৰ ঘৰ বেছি ভাল পোৱা?
এনেইতো মানে ঘৰ মানে, আৰ চি চিয়ে ভাল লাগে।
উম, আৰ চি চি ভাল লাগে, অ', মোক মোকো এনে ক'ব গ'লে অসম টাইপৰে ভাল লাগে, আৰচ চিজি, আৰ্চিজি ইমান ভাল নালাগে, আ তুমি জানানে ঘৰ কেই প্ৰ, কেই ধৰণৰ থাকে এনে?
এনেতো ঘৰ এনেকুৱাই থাকে, আৰ চি চি থাকে আৰু মানে সেনেকুৱাই মানে বিল্ডিং থাকিলে মানে সেইটোত ফ্লেটৰ নিচিনা থাক থাকে, এইবোৰ আৰু এনেটো অসম টাইপ থাকে। সেনেকুৱাই হয় আৰু খেৰীৰ ঘৰ থাকে। অহ। হয় আৰু তুমি জানানে আৰু কি কি থাকে?
অ', কব গ'লে উম, কলা তুমি আহ কম টাইপৰ ঘৰ থাকে আৰু তুমি আজিকালি মানুহৰ অ, এনেকুৱা বনাই আৰ চি চি বনায় ডাঙৰ ডাঙৰ ফ্লেট বনায় আৰু ফ্লেটত আহ সেইবোৰত তোমাৰ স্পেচ বেছি থাকে। তাতে বেছি মানুহ থাকিব। সেইকাৰণে ডাঙৰ ঘৰত ভাল লাগে। বেয়া নহয় আৰু আগৰ নাইণ্টিছৰ ঘৰগিলাক খেৰীৰ ঘৰ। উম, কেতিয়াবা খেৰী খেৰীৰ ঘৰ দেখিছানে তুমি?
খেৰীৰ ঘৰটো মই সেনেকুৱা মানে দেখা পাইছিলোঁ। গাঁৱত যেতিয়া গৈছিলোঁ তেতিয়া দেখা পাইছিলোঁ, খেৰীৰ ঘৰ ভালোঁ লাগে। মানে বেছিকে এইটো মানে ঘৰটো খেৰীৰ ঘৰটো ঠাণ্ডাও থাকে আৰু ভালেই হয় আৰু এনেইতো বা বৰষুণ দিলেতো বৰষুণ বতাহ দিলে সেই সেইটোৰ কাৰণে অলপ মানে এইটো আছে, অ', মানে এ, ডিচ ডিচএডভানটেজেছ আছে। এনেইতো ভালে হয়। আৰু এনেই তুমি ক'ব পাৰিবানে মানে কেনেকুৱা হয় হেৰি ঘৰত থাকিলে মানে কি কেনেকুৱা কম্ফৰ্ট লাগে মানে এেনেকুৱা ক'ব পাৰিবা
অ পাৰি। খেৰি ঘৰত তোমাৰ অ ধৰি লোৱা এইটো অলপ ঠাণ্ডা থাকে আৰু তোমাৰ গৰমত অলপ গৰমত তাক কে সেইবৰ আগৰ মানুহেই খেৰ ঘৰত থাকিছিলে বহুত আজিকালি খেৰিৰ ঘৰত দেখিবলৈ পোৱা নাযায় ইমান।
হয় আজিকালিতো সেনেকুৱাই হৈছে। আজিকালি যিমানে মানে ডেভলপ হৈছে আমাৰ মানে এইটো অসমত ডেভলপ হৈছে ন আৰু এইটো বেলেগ বেলেগ ঠাই ইমান ডেভেলপ হৈছে সেইকাৰণে মানে আজিকালি সেৰ ঘৰ বেছিকে দেখা নাপায় আৰু গাঁৱত গাঁৱত আছে ম ইমানো নাই আজিকালি চবে মানে অসম টাইপাৰ ঘৰতে মানে থাকি কিনে ভাল পায় আৰু এনেতো তুমি জানাই যে চিটি এৰিয়াততো বেছিকে মানে ফ্লেটবোৰ আজিকালি হৈছে মানে চবো ফ্লেটতে থাকে ভাড়া দি কিনা আজিকালি ইমান ঠাইো নাই।
অ সেইকাৰণে এতিয়া এইকাৰনে প বৰ্তমান খেৰ ঘৰ নোহোৱা হৈ গৈছে। অ আগতেতো চব। মানুহৰ খেৰিৰে। ক'ত আছিলে এতিয়া চব অসম টাইপৰ। ঘৰ আৰু তুমি যা কেতিয়াবা বাহিৰত গৈছানে বাহিৰত ক'ৰবাত ফুৰিবলৈ।
হয় মই এবাৰ ফুৰিবলৈ গৈছিলো ছিক্কিমত তাতে এেনেকুৱা ম তাতে খি দি বোৰ অ তাতে আছে। ছিল তাতে ঘৰবোৰ ইমান ধুনীয়া ধুনীয়া আছিল বহুত ভাল লাগিছে মানে তাতে অ ঘৰৰ মানে মানে ইমান পাহাৰত আছে না এইটোতো চিক কিন্তু অলপ পাহাৰ বুলিএৰিয়া হয়। তাতে মানে পাহাৰতে মানে ইমান ধুনীয়া ধুনীয়া ঘৰ বনাইছে। মানুহ মানুহবোৰে এনে অসমতে ঘৰে বনাইছে ইমান ধুনীয়া হয়, তাতে ইমান সেনেকুৱা আৰ চি চি নাই। মানে এনে নৰৰ্মেল ঘৰ আছে, খেৰীৰো ঘৰ আছ চে ইমান ধুনীয়াকে সজাই কিনে হয় কাৰ ঘৰতে মানে এটা হয় নে, খেৰীৰ ঘৰতে যে মাটি দে এইটো কৰে যে। আ, মাটিদি লি দি কেনে বনাই যে এইটো ঘৰ। সেইটো ভাল লাগে। সেনেকুৱা কৰি আৰু মানে ঘৰৰ মানে অ', এ চোতালতো ফুলৰ এইটো বাগিচা বোৰ মানে ভাল লাগে সেনেকুৱা, আৰু তুমি তুমি এনেকুৱা মানে কোনটো জাগা দেখা পাইছা নাই? এনেকুৱা মানে ভাল ঘৰ থাকা।
অ', মই তোমাৰ যিমান নেপালত গৈছিলোঁ, উম তেতিয়া এনেকা, অ', নেপালত গৈছিলোঁ, অহ তেতিয়া মা মানে আমাৰ তাতে অ', সেই পেনে এইটো দিন নেপালত ধেৰ মানে এনেকুৱা অ', বুদ্ধিষ্ট টেম্পল বোৰ দেখিছা নে তুমি?
হয় হয়।
অ', তেনেকুৱা টাইপৰ ঘৰবোৰ, অলপ অল্ড ম'ডেল। তোমাৰ অল্ড ম'ডেলৰ তোমাৰ, চাইনিজ যে ঘৰ বোৰ দেখ খাই, এনে দেখিছানে মুভি চুভিত? কিবা তুমি চাইনিজ ঘৰবোৰ, অ', তেনেকুৱা ঘৰ ঢেৰ দেখা পোৱা আৰু তাতে সাহঁতৰ মানে ঘৰটো ধুনীয়া লাগে আৰু তোমাৰ বাহিৰত ঘৰৰ বাহিৰত গাৰ্ডেন তুমাৰ ইহঁতৰ থাকিবই অৱশ্যে গাৰ্ডেন এটা ঘৰৰ গাৰ্ডেন থাকিব আৰু তোমাৰ ঘৰৰ বাহিৰৰ গেটে ওচৰে পুজৰে ফুল পুৰা ফুলবোৰ দেখ দিবলে পোৱা তেনেকুৱা তোমাক তেনেকুৱা ঘৰো কেনেক লাগে।
হয় মোক এনেকুৱা ঘৰৰ ভাল লাগ হয় গাৰ্ডেন থকা ঘৰটো বেছিকে ভাল লাগে মানে এটা মানে সৰু ঘৰ মানে ইমানো ডাঙৰ নহয় আৰ চি চিৰ নিচিনা নহয় মানে এটা সৰু ৰুম থাকা বেছ বেছিকে মানে চাৰি পাঁচজন থাকিব পাৰি এইটো ঘৰত মানে সেনেক ৰুমো সৰু সৰু হ'লে ভাল লাগে মানে। হয় ঘৰটো গাঁৱত গাওঁ এৰিয়া মানে ঘৰবোৰ সেনেকুৱা ভাল লাগে আৰু মানে উম, এ আকে পাশে কে মানে এইটো গাৰ্ডেনবোৰ থাকে সেই গছ-গছনি থাকিলে আৰু বেছিকে ভাল হয়, হয়। এইটো মানে গছ-গছনি বেছিকে হ'লে অক্সিজেনো পায় ন' সে সেইকাৰণে আৰু ভালো হয় হয় বতাহও ভালকৈ মান হয় স্বাস্থ্যৰ কাৰণেও ভাল হয় সেনেকুৱা ভাল লাগে সেনেকুৱা ঘৰবোৰ আৰু তোমাক কেনেকুৱা ভা ভাল লাগে ঘৰ?
তুমি ক'লা নহয় ঘৰ ওচৰে পচৰে গছ-গছনি গাৰ্ডেন আৰু ঘৰৰ কাৰণে ত' চবচে বেষ্ট আৰু ঘৰৰ শ'ৰ কাৰণে এটা তোমাৰ ফুলগছ লাগিবই।
হয় হয় ঠিকে ক'লা তুমি।
ফুল গছবোৰ থাকিলে মানে ঘৰৰ শ্বটো ভাল দেখা হয়। যেনেকুৱা আমাৰ আমাৰ অসমত তুমি দেখিছাই। ফুল গছবোৰ থাকে ঘৰৰ অ', ওচৰে-পাজৰে অ', তেনেকুৱা অহ, তুমি এনেকুৱা আৰ চি চি ঘৰত ইমান ফুলগছ দেখিবলৈ নোপোৱা কিন্তু অসম টাইপৰ ঘৰৰবোৰৰ অহ, ফুল গছবোৰ দেখিবলৈ পোৱা হম, তুমি এনে ঘৰৰ ওচৰে পাজৰে ফুলগছবোৰ অহ লগাইছানে কেতিয়াবা?
হয় লগাইছো মই, এনেকুৱা মই ভাল পাওঁ, ফুলগছবোৰ লগাই কিনে মোক ভালো লাগে, মানে ধুনীয়া ধুনীয়া ফুলবোৰ ঘৰৰ শ্ব' কৰে, মানে ঘৰত বেছি কেইটো আৰু ঘৰ-ঘৰতো মানে ধুনীয়া ধুনীয়া কালাৰ এইটো, কালাৰ কৰিলে, পেইণ্ট কৰিলে ভালো লাগে ঘৰত। ফুল গছনি হ'লে। হয়, ফুল গছবোৰ হ'লে আৰু ধুনীয়াকে মানে শ্ব' কৰে ঘৰটো, ভাল লাগে, দেখাতো ভাল লাগে আৰু থাকোঁতে মানে এইটো ঘৰটো অলপ ভাল লাগে আৰু নিজকে মানে এইটো মনটো শান্তি হয়, ভালো লাগে। সেনেকুৱা আটো ঘৰ ভাল হ'লে মানুহৰ মানে এইটো হয়, ভাল মানে থাকে ন? স্বাস্থ্যয়ও ভাল থাকে আৰু মানে মানুহবোৰ ভাল মিলিে থাকিব পাৰে ফেমিলিবোৰ সেনেকুৱা হয়
মানে যিটো পইচাবোৰ এটা ঘৰ বনাওঁতে কিমান বাজ লাগাগ তুমি কি ভাবা তাৰ কাৰণে
মই ইমান এইটো মই অনুমান লগাব নোৱাৰো এনেতো লাগিব চাগে ঘৰ অ দুই লাখ তিনি লাখ মান লাগিব এনে ভাল এটা ঘৰ বনাওততো লাগিব চাগে আৰ চি চি নহয় আৰু এনেই মই কৈছোঁ আৰু টাইপৰ ঘৰ মানে সেইটো ঘৰটো পুৰা কমপ্লিটৰ হ'লে আৰু দুই লাখ তিনি লাখ লাগিব চাগে মই ইমান অনু মানে ইমান ইমান একজেক্ট না াজানো যে কিমান লাগিব এনেই তো মোক তুমি ক'ব পাৰিবা নেকি কিমান লাগিব
অ আজিকালিো ক'ব গলে দুই তিনি লাখত নহয় নেকি আজিকালি মানে যেনেকুৱা উ বস্তুবোৰৰ মানে
নহয় মোৰ মতে অ হয় মানে মোৰ মতে মই মানে যেনেকুৱা ঘৰ বিচাৰো সৰু এটা ঘৰ মানে ভালকে সেনেকুৱা ঘৰতো দুই লাখ তিনি লাখ মানে হৈ যাব চাগে মানে ইমানেইতটো নহয় খৰচ কৰিব মানে ঠিকেই এটা ঘৰ চলিবৰ কাৰণে সেনেকুৱা ভাল লাগে আৰু এনেই তোমাৰ মতে কেনেকুৱা ঘৰ তোমাক মানে ভাল লাগে আৰু কিমান বাজেটত হ'ব এনেকুৱা
অ মই ক'ব গলে অ ঘৰটোো আজিকালি ক'ব গলে আ চিচিয়ে বান্ধ থাকে আৰু দুই তিনি লাখতো হোৱাৰ কথা ঠাই নাই আজিকালি উম যেনেকুৱা প হয় তুমাৰ কৰিব গলে এনে ফিফ লাগি যায় চাগে তোমাৰ এ আৰ চি চি বনাওঁতে সটো মেক্সিম লাগি যাব আজিকালি বহুত পইচা সেইটো ন মেংগাই বাঢ়িছে দামবোৰ বহুত সেইকাৰণে তুমি এনে ঘৰ
গাঁৱেে
অ মোক ক'ব গ'লে গাঁও এৰিয়াত গাঁও এৰিয়াত বেছি ভাল লাগে ঘৰটোত
আা মোকো এনেকুৱা গাও এৰিয়াতে ভাল লাগে চিটি এৰিয়াাত আজাল আজিকালি ইমান ঘৰ বোৰ আৰ চি চি আৰ চি চি বিল্ডিং বোৰ হৈছে ন আজিকালি সেনেকুৱা ঘৰত থাকে ভালো নালাগে মানে গাও এৰিয়াত থাকিলে অলপ মানে ভাল লাগে ন শান্তিও থাকে মানে ইমান টো ট্ৰেফিকৰ এইটো নাথাকে আৰু মানে ধূলি বালু এইকেইটা মানে, এইটোৰ পৰা বাচিব পাৰি আৰু গাঁও এৰিয়াত থাকিলে ভাল হয়, গাঁও এৰিয়াত।
অ', তুমি এতিয়া বৰ্ত বৰ্তমান চিটি এৰিয়াত থাকা নে? গাওঁ এ ইয়াত থাকা।
মই এতিয়া চিটি এৰিয়াতে থাকোঁ। সেইকাৰণে মোক গাঁও এৰিয়াতে ঘৰ মানে ভাল লাগে আৰু চিটি এৰিয়াত থাকি কিনে গম পাই গ'লোঁ যে, মানে সেনেকুৱা মানে ইমান এইটো নালাগে, ভাল নালাগে আৰু সেনেক
অহ, অহ।
হয়, আৰু তুমি এনে তোমাৰ এনে সপোনৰ ঘৰ, তুমি মানে কেনেকুৱা ফিউচাৰত, তুমি ইন ফিউচাৰ কেনেকুৱা ঘৰ বনাব বিচাৰা?
মইতো ঘৰ ক'ব গ'লে, এ তুমি এ এনচ, এটা আৰ চি চি, এনেকুৱা টাইপৰ ঘৰ বোৰে ফৰ কৰা আৰু মই এনেকুৱাৱে বনাম। তুমিটো কেনেকুৱা, তুমি ভাবিছানে কেনেকুৱা টাইপৰ ঘৰ বনাম বুলি?
হয় ইন ফিউচাৰটো, ইন ফিউচাৰটো বহুত কিব বা মানে ডেভলপ টো হ'ব ন? সেইকাৰণে মই ভাবি যদি ইন ফিউচাৰ ময়ো আৰ চি চি এটা বনাম বুলি ভাবিছোঁ মানে, আৰ চি চি ঘৰতে থাকি কিনে ভাল লাগিব, ইন ফিউচাৰ মানে ইমান জাগা, ঠাইবোৰ নাথাকিব বি মানে আজি কালিতো ইমান ঠাইবোৰো এইটো হৈছে ন? সেইকাৰণে।
অ', অ', অ', ইন ফিউ চাৰ তোমাৰ মানে আৰচিচি ৰে অহ, ক'ব গ'লে তেতিয়াতো অহ অসম টাইপৰ ঘৰবোৰ দেখিবলৈ পোৱা নাযায়, যেনেকুৱা এতিয়া বৰ্তমান খেৰীৰ ঘৰবোৰ দেখিবলৈ নোপোৱা। তেনেকুৱাই হৈ গৈ, হৈ যাব চাগে দে। ফিউচাৰত তোমাৰ চবৰে এনেকুৱাই হ'ব।
ইন ফিউচাৰ সেনেকুৱাই হ'ব, সেইকাৰণে ময়ো ভাবিছোঁ যে, ইনফিউ ফিউচাৰ মই এটা আৰ চি চি ঘৰে বনাব বিচাৰিছোঁ, ইন ফিউচাৰ আৰ চাও কি হ'ব ইন ফিউচা
হ'ব দিয়া। অ', দিয়া, দিয়া
অ', ঠিক আছে।